কি কৰা তুমি?
মই এনে, মই এনে শুই আছো আপুনি কি কৰি আছে?
ময়ও শুই আছো কিবা খালা নে নাই?
অ' খালো ভাত খালো মছেৰে। চান্া মান চান্া মাছ আনিছিলে চান্া মাছ আনিছিল সিো খালো আৰু আপোনাৰ?
মই তোমাৰ এই চিকেন ৰষ্টতো বুজি পোৱাটো ন?
উম, উম-উম।
চিকেন কবাব, চিকেন কবাব বনাইছিলো সেইটো খালো, তোমাৰ কি কোৱাচোন? তুমি একচোৱেলি কোনটো কোনটো জাগাত ঘূৰিছা তুমাৰ কি কৰি ভাল লাগে তুমি আছা কত এতিয়া গোটেইখিনি কোৱাচোন তুমি
মই এনে গুৱাহাটীত আছো মই
টে কন কিন যাতা
কামৰূপ মহানগৰিত। অ' জুৰোডত থাকো মই জুৰোডত থাকো অ'।
চাইদে চিৰিয়াখানা ওচৰতে হয় ন।
পখানৰ ওচৰতে উ মই তাতে থাকো মই এতিয়া চিৰাখানা মই গৈছো সৰুটো গৈছো। আহ ছয়মাহান আগতো আৰু একবাৰ গৈছো মই এনে আপুনি আপোনাৰ আপুনি মান ক'ত থাকে
মই মোৰ ঘৰ তোমাৰ হাজোত হয় তুমি এ হাজোৰ পৰা তুমি যদি এতিয়া মই গুৱাহাটীত থাকো হাজোৰ পৰা হাজো চিনি পোৱা তাতে হয় তুমি হাজোৰ পৰা তুমি ুৱ ফাইভ কোমিাৰ কিলোমিটাৰ আহিব লাগিব জালুকুী জালুকু পৰা তুমিম বাছ ঠিকেনে এ আহিব লাগিব তোমাৰ সেই জৰুত কালি তুমি ক'ত থাকা
মই আহ মই জোৰদত তে ঠাকো।
আমি চবগিতাই।
হয়-হয় আৰু এনে আপোনাৰ মানে আপোনাৰ যত থাকিব মানে গৰম নে নাই?
অ কি ক'বা ভাপ ৰে ৰাতি মানে ইমান গৰম লাগিছে এতিয়া দু দুখন ফেন লগাইছো তথ গৰম কমা নাই মানে কি হয় জানা মই যিখনোনো থাকো চ' চাৰিও পিনে ৰ'দ পৰি থাকে চ' ৰ'দৰ কাৰণে গোটেই দিনটো অ' বিল্ডিং টো মই বিল্ডিংত থ ন বিল্ডিংখন গৰম হৈ থাকে চ' ৰা কি সেইটো অ' ৰাতি ৰাতিপুৱালৈকে সেইটো মানে গৰমেই হৈ থাকে এনেকুৱা আৰু। গৰমত পাগলা হৈ গলো মই। অলপ আগত গা ধইছো পানি দি।
এনে গৰমেই বহুত গৰম হয়গল আপুনি মানে ভাবে তেতিয়াহলে গৰম কমাব কাৰণে কি কি মানে কৰিব লাগে।
হা, হা কি কলা?
এনে মানে আপুনি কি ভাবে যে গৰম বোৰ মানে কমাব পাৰে নে মানে কমাব
গ্লবেল-গ্লবেল ওয়ার্মিং, হা তুমি গুৱাহাটীত গম পা নেনাই? একচোৱেলি উম আমাৰ চৰকাৰে মানে এ বৰ্তমান বেছিকে আধুনিক কৰিবৰ কাৰনে গছ বিলাক কাটি কাতি চব য়াতে বিল্ডিং ঘৰ বনাইছে যিহেতু মানুহৰ জনসংখ্যা দিনে দিনে বাঢ়ি গৈছে চব গছ বিলাক কাটি কাটি এ বাঢ়িছে যান বাহন বাঢ়িছে এ কল কাৰখানা বাঢ়িছে যাৰ কাৰণে দুৱাৰ পক্ষিত হৈ আছে ত' আৰু সেইকাৰণে পৃথিৱীখনত গৰমটো লাহে লাহে বাঢ়ি গৈ আছে ত' আমি কি কৰিব লাগে আমি সেইবিলাক গছ গছনি বেছিকে ৰুব লাগে আৰু তোমাৰ যান বাহন প্ৰদূষণ ব্য্য়ৱস্থা কৰিব লাগে ৰোধ কৰিব লাগে তাৰপিছত তোমাৰ সেই পুৰণা গছ গছনি কাটিব নালাগে আৰু আমি গছ গছনি বেছিকৈ ৰুব লাগে সেনে কৰিব লাগে কিন্তু আমি টো কৰিব পৰা নাই আমি কি কৰো আমি গছ বিিলাক পি কাটি দিব মানে পল হৈ আছে আমাৰ সেইকাৰণে গুৱাহাটী চহৰখনত দিনে দিনে গৰমতটো বেছিকৈম বা়ি যৈ আছে মানে এইোৱে
উম হ সেই একেই কি ভাবো যে আপুনি এনেই খেল চেল নাই।
কি ক'লা
এনেই আপুনি কি খেলি ন নাই এনে
মই একচুৱেলি ক্ৰিকেট মই একচোৱেলি ক্ৰিকেট খেলি ভাল পাওঁ বহুত সৰু মই বহুত ক্ৰিকেট খেলিছিলো মই যেতিয়া তোমাৰ সোতৰ ষোল্ল বছৰতিয়া ম মোৰ এটা টিম আছিল কেপটেইন মানে দল এখন আছিল দলৰ কেপ্টেইন ময়ে আছিলো মই অলৰাডাৰ আছিলো মই ি কৰিব পাৰিছিলো বলিং কৰিব পাৰিছিলো চ' আমি কি কৰিলো উ আমি আাৰ স্কুলৰ জায়গ নে স্কুল ক্লাছ ু কৰি আমি ঘৰত ৰুমত আহি অলপ অলপ টাইমৰ কাৰণে ভাত চাত খাই কেনে আমি গোটেই গোটাইমি ভাতাত খেলিবলৈ গৈছো উ খেলােল স কৰি আমি ইাক ভাত চাত খাই পৰিৱেশ বহিছে এনেকুৱাই আৰু আমাৰ তোমালোকে কি কি খেলা ভাল পোৱা তোমালোকে ক'তব চোৱা ন নাই ফুটবল খেলিব পৰা চোৱা নেকি এতিয়াটো ৱৰ্ল্ড কাপ চলি আছে চাগে।
অ ফুল খেলি ভাল পাওঁ কিন্তু মই ৱৰ্ল্ড কাপ খ চোৱা নাই কাৰণ যিহেতু ৰাতি বেছি ৰাতি হৈ আছে
আহ ভাৰতবৰ্ষত ৱৰ্ল্ড কপ ৰাতি চাৰিটা চাৰিটা বজাত হৈ থাকে অ
অ হয় সেইটোোৱে মানে আৰু ইমান ৰাতিলৈ জাগি থকাটো মানে মানুহৰ বেছ ভাল নহয়
যদি ৱৰ্ল্ড কাপটো দিনত হলাক হয়, মানে সন্ধিয়া বাচ্ছাৰ লগত তুমি চালা হয় নেকি।
আাৰ নিচাল হয় এ ৱল কাপ এ চাই নাই
ম কে ম মই কেনেকে চাম এইটো মানে সেই ৰাতি ৰাতিপুৱা চাৰিটা বজাত খেলখন আৰম্ভ হয় মই চাওঁ মই ক্ৰিকেটত চাওঁ্ৰট ৱৰ্ল্ড কাপ চাওঁ ওান চই পি এল বেছিকে চা আই পি এল তুমি গম পা নাই এইবাৰ আই পি এলত এম ভৈৰৱ সূৰ্যবশী ল'ৰা এ এখন আছে তাৰ বয়স চৈধ্্য বছৰ হৈছে এনেকুৱা এনেকুৱাান মানে ৰেকৰ্ড বিলাক সেই ভাঙিছে ন। ৰেকৰ্ড ভাঙিব-ভাঙিব ধৰিছিলে মানে আৰু সেইটোৱে। ত বয়সতকে বেছিকে খেলে অলপ খাইছে উম, উম হম চিক্স বহুত ভালকে মাৰি থাকে ল'ৰাটো ভাল ল'ৰাটো বিহাৰৰ হয় ত' সেইটোয়ে আৰু এই অলপ কেইদিন আগতে তোমাৰ শ্ৰীলংকা টুৰত গৈছিল। তাতে সেই এ এঘাৰ বলত পঞ্চাশটা ৰাণ পঞ্চাশ ৰান লৈছে মানে ভাল আৰু বেটছমেনত ভাল এনেকুৱা সৰু বাহত ইমান যে ভালকে খেলিব পাৰিছে এটো বহুত
আপুো যিহেতু আপুনিও যিহেতু ভাল খেলে আ এ আপোনাৰ আ দলৰ আপুনি কেপটেইন আছিল। এনে ওপৰত যদি মানে আ আগলৈ যদি যদি আপোনাৰ যদি ক্ৰিকেট হলে বহুত ভাল হয় আপুনি মানে খেলাৰ খোজোগ পালে খেলিব নাই
অ, সেইটো মই ভাবিছিলো কিন্তু মই একচেলি মই সেইটো সেইটো ন কৰি কিনে মই এ কি হয় মানে মোৰ ফাৰ্মাচিচতো কৰিবলৈ ধৰিলো। কি কাৰণে মই ভাবিলো এই তেই টাইম ুল কথা আৰু ইণ্ডিয়াত ভাৰতবখতান ফ তাৰ এশ পঞ্চাশ কৰৰ মানুহ থাকে ত' তাৰে ভিতৰত কম্পিট কৰিব লাগিলে মই ভাল কৰিব লাগিব আৰু আমি সেই চঞ্চলৰ পৰা অহা মানুহ ত বেকগ্ৰউটো আমাৰ ভাল নাছিল চ' আমি ভাবিলো আমি উ পঢ় কিনে কিবা কৰিব লাগিব সটো খেলা ধূলা বাদ দি পঢ়িবলৈ ওলাই আহিলো মানে সেইটোৱে কথা, কি তুমি এতিয়া কি কৰিম বুলি ভাবিছা।
হ
তুমি তুমি এতিয়া কি কৰিবা তুমি মানে তোমাৰ কোনটো খেলত মনযোগ বেছি তুমি খেলা কৰিবা নে নকৰা সেইটো
অ মই মানে এতিয়া মানে এ ফুটবল খেলি থাকো যিহেতু মানে অলপ ফুটবল অলপ আগবঢ়াই যাব ইচ্ছা আছে কিটো তে চাও মই পাৰো নে নাই আগুৱাই যাবলৈ কিন্তু চেষ্টা কৰিয়ে থাকিম।
তুমি ইতিয়া জিমত যোৱা ছাগে তুমি জিম কৰা না নাই।
মই জিম কৰো
জিমৰ কাৰণে তুমি ডাইট কি ফল কৰা তুমি কি কি খোৱা কি কি খাব নালাগে কি খোৱা ভাত বেছিকে োৱা নে ৰাালিেছিকে কোৱা ন আ্া বেছিকোৱা কি বেছিকে কোৱা
মই মানে ইমান এটা ডাইট ফল' নকৰো, কাৰণ উম মই যি মই ইমান মানে এটা অ সেনেকে নকৰো মানে মানে বহুত ষ্টষ্ট্ৰ বুলি নকৰো এনোইাই কৰি আছো মই আৰু মানে ই গুৰুত্ব দিয়া নাই যিহেতু এতিয়াই
ডাইক ফল' নকৰিলে তোমাৰ বৰিত সে হৈ যাব গোল গছল গোুল বাঢ়ি যাব ফেট বাঢ়ি যাব তাৰ কাৰণে তোমাৰ বডী ফিট নহয় আৰু সেইটোোৱে
হ এইটয় আৰু এখন কি কৰিব লাগিব দা ফল কৰিবলৈ, মই যিমত ৰেগুলাৰ যাওঁ। জিম ম মিছ নকৰো
উ যাব লাগেতিয়া কথা স মেচ ন কৰিব যিিবমান যি হওক এয়া মই যাওঁ মোৰ মোৰ বডি ৱট টো বহুত কম হয় তথাপি মই যাওঁ আৰু জিম লাগে জিম ফি হৈ থাকে ন গোটেই দিনটো ৰৰুমত থাকি এ আৰু যেনেকুৱা গোটেই এ মানে কি ৰুমত থাকি ভাল নালাগে ন বৰ লাগে ন চ' ওলাই যাব লাগে আৰ মাজে মাজে কেতিয়াবা। তুমি কাম কৰিবা তুমি ঘৰত নাথাক কেতিয়াবা ইণ্ডিয়া মানে অসমৰ বাহিৰো প যা তেনেকৈ আমাৰ ওচৰতে সেই আছে শ্বিলং শ্বিলং বুজি পোৱা শিলংগত গেছিলিলা তুমি কেতিয়ায়াবা
শ্বিলং উ শ্বিলঙত মই এতিয়ালৈকে যোৱা নাই দাদা সে হৈছেে
তুমি শ্বিলঙত যোৱা ্ৰাই কৰিবা কি ক তুমি সোক যোৱা কাৰণে ট্ৰাই কৰিবা মানে কি হয় গম পোৱা। তোমাৰ ঘৰ তোমাৰ ঘৰ কোনজনদি আছিল এ কি বুলি ক'লা
পছ
জোৰতৰ পৰা তুমি শ্বিলংগ যাব লাগিলে তুমি যাব লাগিব ইয়াৰ পৰা তুমি খানা খানাপাৰা পৰা তুমি আকৌ যাব লাগিব শ্বিলং পুলিচ বাজাৰলৈকে। তুমি এ দুটাৰ পৰা তুমি পাঞ্জাবাৰী গাড়ী এখন ল'বা ে তুমি খান ব য়া তো তাতে নামি কেনে তুমি তাৰে দুশ টকা, বা তিনি টকা মান এখন ল'ব তুমি প্ৰাইভেট গাড়ী এখন লোৱা তো, উঠিকেনে তুমি দুই তি-তি-তিনি ঘণ্টামান লাগিব, অ', শ্বিলং যায় পাওঁতে, ৰাস্তাটো এনেকুৱা একা বেঁকা চাৰিওফালে, অলপ মানে এনেকুৱা সৰকি গ'লে পৰি যাব ধ পাহাৰৰ পৰা পৰি কেনে আৰু, আৰু সেই আৰু প্ৰব্লেম হৈ যাব তেতিয়া আৰু। তুমি ফিল্মত গৈ কেনে তুমি অ', মই তাতে গৈছিলো দুই তিনিবাৰ গ'লো তাতে। শ্বিলংত গ'লা শ্বিলংত, শ্বিলংত ফুৰি কেনে বহুত ভাল লাগে মোৰ।
এতিয়া চবতকে হায়েষ্ট আপুনি হায়েষ্ট দূৰলৈকে ক'ত গৈছিলে?
মই তোমাৰ হেই চিনি পোৱা নেকি হিমাচল প্ৰদেচ? হিমাচল কিন্তু বুজি পোৱা ন নাই লেহ লেদাক শুনিছে কেতিয়াবা?
লে, লাডাখ শুনিছা?
এ, তাৰে ওচৰতে তাতেও মানে, মানে মই থাকোঁ আৰু মানে আছিলোঁ কেইদিনমান তাতে। ত' মই এবাৰ তাতে ফুৰিব গ'লো চণ্ডীগৰত।